হয়
শুনি আছো ন।
অ শুনিছো শুনিছো অহ তেতিয়া যে মোক শুনিছিলা তুমি। পবিতৰাৰ মানে বিষয়ে।
তুমি অলপ তুমি অলপ বেলেগত যাবা নেকি মানে।
কিয়?
পাৱাৰৰ সমস্যা নেকি তোমাৰ মান।
অ কিবা প্ৰব্লেম অসুবিধা হৈছে নেকি!
এতিয়া আহিছে দিয়া কোৱা।
কি ক'লা।
শুনি আছা নে।
অ শুনিছো মোক শুনছা নে।
অ শুনিছো শুনিছো কোৱা।
অ মানে তেতিয়া কি কৈছিলা মানে পবিতৰা মানে।
মই তোমাৰ পবি। তৰা তোমাৰ বন্যপাণী অভয়াৰণ্যৰ কথা জানানে মই সুধিছো আৰু মানে।
অ হয় হয় পবিতৰা বন্যপ্ৰাণী। হয় হয়। পবিতৰা বন্যপাণী অভৰন্য বুলিয়ে কোৱা হয়। মানে শিকি এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয় পবিতৰা অভৰান্যখন।
হয় হয় হয় আৰু অভৰান্য অভৰান্য মানে তোমাৰ এখন মানে এনেকুৱা সেই তোমাৰ সংৰক্ষিত এলেকা ন যত বন্যপ্ৰানী চৰাই তোমাৰ সাপ, উদ্ভিদ, এইবোৰ মানে সকলো নিৰাপদে বাস বাস কৰিব পাৰে আৰু বংশ বৃদ্ধিৰ মানে সুযোগো দিয়া হয় তাত ন।
হয় হয়। মানে অভৰান্য বুলি ক'লে আমাৰ। মানে অসমত কিমান অভৰন্য আছে ন?
উম ওঠৰখন আছে তোমাৰ বন্যপ্ৰাণী অভৰণ্য আছে। ওঠৰখন আছে। এখন টো হ'ল তোমাৰ পবিতৰা বন্যপ্ৰাণী অভৰন্য যিখন তোমাৰ। এশিঙীয়া গঁড়ৰ খনত্বৰ বাবে বিখ্যাত। আৰু আছে তোমাৰ। হলংগাপ্পাৰ গীৱন অভয় বন্যপাণী অভৰান্য।
হয় হয় অভৰন্য হৈছে মানে এখন সংৰক্ষিত। উম উম!
উম উম কোৱা।
উ মানে কি অভৰন্য হৈছে মানে এখন মানে সংৰক্ষিত বনাঞ্চল হয় আৰু বা প্ৰাকৃতিক। এলেকা হয় য'ত মানে বন্যপাণী বোৰ চৰাই চিৰিকতি বোৰ মানে আমাৰ উদ্ভিদ বোৰ। আৰু অন্যান্য জীৱ জন্তুবোৰ সুৰক্ষা প্ৰদান কৰা হয় ন। আৰু এই অঞ্চলতে জীৱ জন্তু বোৰে নিৰপদে বসবাস কৰিব পাৰে আৰু খাদ্য সংগ্ৰহ কৰি। পাৰে আৰু বংশ বৃদ্ধি কৰিব পাৰে। অভয়ণ্য স্থাপনৰ মানে মূ উদ্দেশ্যটোয়ে হৈছে মানে কি বিলুপ। উপায় আৰু দুষ্প্ৰাপ্য প্ৰজাতিসমূহ সংৰক্ষণ কৰা। উম!
তোমাৰ অলপ টাৱাৰৰ সমশ্যা হৈ আছে অ।
অ বুজিছা নাই এতিয়া?
নাই বুজা মানে অলপ মানে অলপ তুমি বেলেগত যাব পাৰিবা নেকি?
অ অ ৰবা মই অ মই শুনি আছো বাৰু তোমাক শুনিছানে এতিয়া?
অ শুনি আছো মানে এবাৰ কথাবিলাক তোমাৰ অলপ অ! তাৰাতাৰি আহে আৰু এবাৰ লাহেকৈ আহে এবাৰ ভাঙি ভাঙি আহে তেনেকুৱা কৈ আহি আছে মানে। অ শুনিছো।
অভৰন্য মানে কৈছো মানে কি অভৰণা মোৰ মানে কি এক সংৰক্ষিত বনাঞ্চল হয়। আৰু মানে য'ত কিন্তু প্ৰকৃতি এলেকা হয় ন প্ৰাকৃতিক ত'ত জীৱ জন্তু মোৰ মানে নিৰাপ পদে মানে বসবাস কৰিব পাৰে। উম বংশ বদ্ধ কৰিব পাৰে। খাদ্য সংগ্ৰহ খাদ্য সংগ্ৰহ তেওঁলোকে কৰিব পাৰে। বনাঞ্চলতে। আৰু কি প্ৰাকৃতিক পৰীসমূহৰ মানে পৰিৱেশৰ মানে ভাৰসাম্যটো বজাই ৰাখি মানে জৈৱ বিচিত্ৰাও ৰক্ষা কৰে মানে।
হয় হয় অসমতটো বৰ্তমান তোমাৰ ওঠৰ ওঠৰ খন বন্যপাণী অভৰাণ্য আছে ন?
অ হয় চাগে মই এইটো ভালকৈ নাজানিম।
হয় হয় হয়। তোমাৰ যিটো
ৱাইল্ড লাইফ প্ৰতিক্স্বন এখন যে আছে শুনিছে নে নামটো তুমি? ৱাইল্ড লাইফ প্ৰতিক্স্বন ৱাইল্ড লাইফ প্ৰতিক্স্বন এক্টটো কথা শুনিছানে ভাৰতত?
উম উম জীৱ জন্তুৰ তোমাৰ মানে সংৰক্ষনৰ যি তটো মানে সেই হয় আৰু অ।
মানে কিমান চনত মানে অৱৰ্ণ ঘোষণা কৰিছিল? এইটো মানে নাইনটিন চেভেনটি টু উনৈশ শ বাসত্তৰ চনত এ মানে এইটো মানে ঘৰ্ণাখন এইখন মানে ঘোষণা কৰা হৈছিলে মানে একখন। আৰু মানে এইখন এ মানে আইনৰ অধীনত মানে চৰকাৰে বিভিন্ন বনাঞ্চলক সংৰক্ষিত এ হিচাপে মানে গঢ়ি তুলিছিলে মানে এইখন মানে এক্টৰ মানে মূল উদ্দেশ্য এইটোয়ে আছিলে। গম পাইছা? তাৰমানানে এইখন উদ্দেশ্যতটো আছিলে মানে ভিন্ন বনাঞ্চলক সংৰক্ষিত কৰা। অভয় মানে অভয়াৰণয়ত জীৱ জন্তু এটা চোৰাং চিকাৰ মানে গছ গছনি মানে ধ্বংস কৰা প্ৰাকৃতিক সম্পদৰ অপব্য মানে বৱহাৰ কৰা এইখন মানে আইনত মানে এইবোৰ নিষিদ্ধ আৰু কৰিব নোৱাৰ মানে এইখন এক আইনৰ মান মানে এইখন মানে আইনৰ বোৰ উল্লেখ আছে আৰু। আৰু কি অসম খনেই হৈছে আমাৰ বন্যপানী সমৃদ্ধ ৰাজ্য ত সকলোৱে জানেই বাৰু ন? অসমতে আছে
উম এই তোমাৰ উম এই অভয়াৰন্য সমূহত তোমাৰ এশিঙীয়া গড়, বাঘ, হাতী, তাৰ পিছত চিতা, হৰিণ, বনৰীয়া মহ আৰু সুলভ গীৱনটো কি মই এইটো মানে সুলক গীৱন বুলিও এটা মানে আছে তোমাৰ।
উম আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আছে ন?
উম আহ আৰু ইয়াৰ উপৰিও এই সংৰক্ষিত অ সাপো আছে সাপ তাই এইবোৰতো বহুত গে আছে আৰু তোমাৰ ইয়াৰ উপৰি ইয়াৰ এই সংগ্ৰহ ক্ষিত অঞ্চলসমূহে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে তোমাৰ জলবায়ু নিয়ন্ত্ৰণ আৰু পৰ্যটন উদ্যোগৰ বিকাশতো মানে উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু। আৰু তোমাৰ অ আৰু তোমাৰ গৱেষণা শিক্ষা আৰু পৰিৱেশ সচেতনাটো বৃদ্ধিত মানে সহায় হয় দিয়া। পৰ্যটকৰ পৰ্যটক বিলাকৰ মানে ভাল এটা মানে আকৰ্ষণ বৃদ্ধি কৰে ন? ৰাজ্যৰ অৰ্থনীতিত
আৰু অভয়াৰণ্য মানে কি কেৱল মানে বন্যপাণীৰ মানে আশ্ৰয় মানে স্থলীয়া নহয়। এইটো গম পোৱা না নাই তুমি? অকল যে বন্যপ্ৰাণী আশয়স্থলী মানে সেই টোৱে নহয় নুবুজে আৰু ই মানে পৰিৱেশৰ ভাৰসমাম্য ৰক্ষা কৰে ন আৰু বন সম্পদ সংৰক্ষণ কৰে, গৱেষণা কৰে বা শিক্ষা বা পৰ্যটনৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰে, এতিয়া পৰ্যটন মানে
হয় এইটোতো ৰাজ্যৰ অৰ্থনীতিতো অৱদান আগ বঢ়াই দিয়া, পৰ্যটক বিলাকৰ বাবে ইমান ধুনীয়া এটা আকৰ্ষণো বৃদ্ধি কৰে দিয়াচোন ন। পৰ্যটক বিলাক বিভিন্ন দেশৰ বিভিন্ন ঠাইৰ পৰা আহে। হে সেইটো ক্ষেত্ৰত মানে তোমাৰ অৰ্থনীতিত অলপ অৱদান আগ আগ বাঢ়াই আৰু ন?
উম, হয়, হয়। আৰু মানে কি এ ই মানে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা বৰ্ণসম মানে বন সম্পদ সংৰক্ষণ কৰে, মানে কি বিশেষকৈ মানে পৰ্যটকবোৰ কিমান পৰ্যটক আহে ন? মানে অসমৰ বাহিৰৰ পৰাও কিমান আহে। অসমৰ মানে উ মানে এইবোৰ আৰু অভয়াৰণ্যবোৰ চাবলৈ। দেশ-বিদেশৰ পৰা বহুতো মানে স্থানৰ পৰা আহে। আৰু বন্যপ্ৰাণীবোৰ সৌন্দৰ্যবোৰ তেওঁলোকে উপভোগ কৰে ন ইয়াতে। ইয়াৰ ফলত স্থানীয় লোকসকলৰ কৰ্মসং স্থানৰ অৰ্থনীতিৰো উন্নত হয়। মানে কিছুমান এইবোৰ মানুহে কিছুমান মানে এনেকৈ জীৱন নিৰ্বাহ কৰি আছে ন। মানে এইবোৰ অৰ্থনীতিৰ ক্ষেত্ৰত বহুতো মানে মানে সহায় হয় আৰু।
হয় হয় হয় হয় হয়। এইবোৰ বিভিন্ন দিশৰ পৰা বিভিন্ন ঠাইৰ পৰা যেতিয়া মানুহবোৰ আহে ন পৰ্যটক বোৰ আহে যেতিয়া ভ্ৰমণ। বাবে আহে। তেতিয়া তাত থকা যিখিনি মানে তোমাৰ মানে মানুহ ন। সেইটোৱে মানে বিক্ৰী কৰি আছে যাত তাত যদি কোনোবাই দোকান দিছে বা কোনোবাই কিবা খোৱা বস্তুৰে কিবা কৰিছে ত সেনেকৈ জীৱিকা নিৰ্ভৰ কৰি আছে তেওঁলোকে। সেইটো এটা জীৱিকা তেওঁলোকৰ।
আৰু হয় আৰু আৰু কিমান ধৰণৰ ন চৰাই-চিৰিকটি আছে ন? পৰিভ্ৰমী চৰাই বোৰ যে আহে কিমান ধুনীয়া লাগে। গছ-গছনি এতিয়া ধৰাচোন গছ-গছনিবোৰ থকা কাৰণে ধৰা আছে ইমান ধুনীয়া সৌন্দৰ্য ন। আৰু গছ-গছনিয়ে মানে হয়, বনাঞ্চলৰ সৌন্দৰ্যটো কিমান বৃদ্ধি কৰিছে। তেনেকুৱা আৰু মানে কি আৰু মানে চৰাই মানে কিমান জন্তুবিলাকৰ নিজৰ যও মানে কি আশ্ৰয় হৈছে। আশ্ৰয় থলী হৈছে তেওঁলোকৰ। ভাল লাগে আৰু উপসংহাৰো আছে দিয়াচোন। মানে উপসংহাৰ কি আছে অভয়াৰণ্য আমাৰ প্ৰাকৃতিক সম্পদ হয়। আৰু জৈ জীৱ বৈচিত্ৰৰ ৰক্ষাৰ এক মানে কি অমূল্য মাধ্যম হয় এইটো। ভৱিষ্যত প্ৰজন্মৰ বাবে বন্য পানী আৰু বনাঞ্চল সংৰক্ষণ কৰিবলৈ আমি কি সকলোৱে অভয়াৰণ্য সুৰক্ষাত। মানে কি সহযোগিতা কৰিব লাগে। আমি সকলোৱে সহযোগিতা কৰিব লাগে মানে ভৱিষ্যত, - প্ৰজন্মক মানে আমি শিকাব লাগে। মানে দেখুৱাব লাগে ন
উম হয় হয়। আৰু তোমাৰ এইটো কি আছিলে অভয়াৰণ্য তোমাৰ মানে যিবোৰ জীৱ জন্তুক হত্যা কৰে বা চিকাৰ চোৰাং- চিকাৰী বিলাক যি আছে অবৈধ ভাৱে যিবোৰ গছ কাটতে এইবোৰ মানে আইনগত ভাৱো তেনেকে-
নন বিশেষকৈ এশিঙীয়া গড়ৰ, গড়
অ চোৰাং চ অ চোৰাং চিকাৰীয়ে গড়ৰ, গড়ৰ শিঙৰ বাবে- কিমান হত্যা কৰিছে গড় বিলাকক আৰু তোমাৰ কিছুমান দেশত- যিমান দি দেশত মানে গড়ৰ সিং ঔষধ মানে অলংকাৰ বা সামাজিক এ তোমাৰ- প্ৰতি- তোমাৰ প্ৰতীক বুলি ভুল বিশ্বাস থকাৰ বাবে ইয়াৰ অবৈধ ব্যৱসায় তোমাৰ চলি আছে। সেইবাবে মানে চোৰাং চিকাৰি পেললে- বোৰে মানে গড গড়ৰ শিং এই শিংটোৰ বাবে মানে হত্যা কৰে আৰু- আৰু তোমাৰ। কি ক কি ক'লা-
আৰু হাতীৰ, দাঁত হাতীৰ দাঁত,
হয় হয় গৰু সত্যা কেৱল এ এটা বন্যপাণীৰ মৃত্যু নহয় ই মানে তোমাৰ জৈৱ বৈচিত্ৰয়- পৰিৱেশৰ ভাৰসাম্য আৰু অসমৰ পৰ্যটন উদ্যোগৰ ওপৰত মানে গুৰুত্বৰ প্ৰভাৱ- কৰে আৰু যদি গড়ৰ সংবাদ হ্ৰাস পায় ন তেন্তে প্ৰকৃতিৰ খাদ্য শৃংখল আৰু বাস্তুতন্ত্ৰৰ ভাৰাসমূহ তোমাৰ বিঘ্নিত হয়।
হয় হয়
আৰু তোমাৰ গড় সংৰক্ষনৰৰ বাবে অসম চৰকাৰে বা বন বিভাগ আৰক্ষী আৰু তোমাৰ- স্থানীয় ৰাইজে একেলগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বাৰু আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ- যিবোৰ তোমাৰ নিয়মীয়া ত তহল চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান আৰু তোমাৰ- কঠোৰ আইন প্ৰয়োগৰ ফলত তোমাৰ গড় হত্যা উল্লেখযোগ্য ভাৱে বহুত কমি গৈছে আৰু এ এতিয়া আজিকালিতো আগতে বহুত শুনিছিলো।
হয় হয় গড় সংৰক্ষণৰ মানে উদ্দেশ্য হৈছে কি মানে কি গড়ৰ জীৱন সুৰক্ষিত কৰা মানে মানে ইয়াৰ বাসস্থা সংৰক্ষণ কৰা চোৰাং চিকাৰ বন্ধ কৰা। আৰু গড়ৰ সংখ্যা বৃদ্ধি কৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰ মানে বিভিন্ন পদপ- মানে গ্ৰহণ কৰিছে এইটো ক্ষেত্ৰত-
হয় হয় আৰু তোমাৰ দুই এ হয় হয় আৰু তোমাৰ দুহেজাৰ- পঁচি চনত অসমত এটাও গড় মানে তোমাৰ চোৰাং চিকাৰী বলি হোৱা নাই যিটো সংৰক্ষণৰ ক্ষেত্ৰত এক মানে এইটো এটা সফলতা বুলি ক'ব লাগিব হয় নে নহয়।
এইটো কথা মানে আমাৰ মানে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইও কৈছিলে। এবাৰ সংবাদ মাধ্যমত-
হয় হয় তোমাৰ চৰা- হয় দিয়া এইটো এটা ডাঙৰ সফলতা বুলি ক'ব লাগিব যিহেতু তোমাৰ দুইহেজাৰ পঁচিশ চনৰ বয় বছৰটোত মানে তোমাৰ এটাও মানে বলি হোৱা নাই গড়-
নাই নাই এইখন আচনি মানে অ বহুত ভাল হৈছে। আৰু
উম
আৰু অসমৰ ধৰা এতিয়া অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। যে হয় বিশ্ব আমাৰ কাজিৰ কাজিৰঙা, ৰাষ্ট্ৰীয় উদ্যানখননো বিশ্বৰ মানে কি সৰ্বাধিক এশিঙীয়া, গড়ৰ বাসস্থান বুলি কোৱা হয়।
হয় দিয়া এইটো এটা গৌৰৱৰ প্ৰতীক হয় হয় ন নহয় অসমৰ।
ইয়াৰ উপৰিও ধৰা পবিতৰত আছে পবিতৰা বনপাণী ঘণ আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মানহতো আছে ৰাষ্ট্ৰীয় উদ্যানৰ গড় সংৰক্ষনৰৰ ব্যৱস্থা সকলোতো কৰা হৈছে। এই অঞ্চলসমূহত মানে কি গড় গঁড়ৰ বাবে উপযুক্ত বাসস্থ খাদ্য নিৰাপত্তাবোৰ নিশ্চিত কৰিছে। মানে কি সকলো উদৰণতে এতিয়া মানে কি গড়ৰ ওপৰত মানে বিশেষ মানে গুৰুত্ব প্ৰদান কৰা হৈছে। গড় সংৰক্ষণৰ ওপৰত
হয় হয় এইটোত হয় এইটোত ভাল এইটো সফলতা মানে লাভ কৰিছে আৰু গড় সুৰক্ষা দিয়াটো কেৱল চৰকাৰৰ দায়িত্বই নহয়তো, প্ৰতিজন তোমাৰ আমাৰ নাগৰিকৰো কৰ্তব্য হয়। আৰু গড় বাচিলে বন